হ
অ শুনিছো, কি কৰি আছা?
এই নাই এই মই পথাৰৰ ফালে গৈছিলো মানে পানী হৈছে ন চাবৰ কাৰণে।
অ পানী হৈছে নিকি?
অহ তাৰে মাছ কান সেইফালৰপৰা কিনি লৈ আহিলো একেবাৰে। পথাৰত মাছ আছে যে আমাৰ মানে লোকেল মাছবিলাক মাৰি কেনে বেছি নহয় পথাৰতে, হেল্ল?
উম, অ তোমালোকৰ মাছ খাইছিলো, অ কোৱা?
তোমালোকৰো মাছ এনেকুৱা হে কৰে ন বেচে নহয় আগতে পাইছিলো মই?
অ পুখুৰী আছে মানে ফিচাৰীও আছে সেয়া আৰু। তোমালোকক সাৰিছো দিয়া কেইদিনমানৰ আগতে এয়া হেৰি আমাৰ দেউতাই আনিছিলে।
অ।
তোমালোকৰ চন্দ্ৰবোৰতে বেছি আছিলে ন তোমালোকৰ পাপাই?
অহ, আমাৰ দেউতা নহয় মানে কি আছিলে ক এ টোন মানে আমাৰ মাছ এহ আমাৰ ঘৰৰ পৰাই নিয়াল মানে তাত বেছি আৰু বেচিব দিয়া যে দেউতাই।
অহ, জানো মই তোমালোকৰ দেউতানে খুৰা নিচিনাই পালো অ বোলো বেছি আছে চাগে বজাৰত দেখিছিলো।
আ।
হা তোমালোকৰ মাছে দিয়া খাইছো, পুৰা ডাঙৰ হৈছে ন কণীও আছিলে দিয়া মাছত।
অ এতিয়া মাছৰ কণী হয় ন?
উম। আমাৰ মানে এইবাৰ তোমাৰ গোতেই মাছখিনি মানে তোমাৰ কি হল আৰু আমাৰ শেষেই হ'ল আৰু আমি মানে গোটেই ফিচাৰীত মানে যিমান মাছ আছিলে আমি চব বেছি দিলো।
হয় তোমালোকৰ মাছৰ বা কেনেকুৱা প্ৰদাকচন তেদিও।
উম ভালে আছিলে মানে কি হয় তোমাৰ আগতে ধৰি লোৱা এবাৰ মাছ উলিয়াও, এবাৰ বেচো তেনেকুৱা কৰো হয়
হ।
বাৰ মানে আমি গোটেইখিনিয়ে বেচি দিলো মানে কি প্ৰথমবাৰতে দিয়ে দিলো আৰু মানে মানুহকেইজনক যিকেইজনে তলত ঠিকা লৈছিলে।
অ।
সিহঁতেতো অলপ বেছি আছে আৰু সিহঁতে বেচে চোৱা চিতাও কৰে তাৰপিছত কৈ- যতে সলেও দি দিয়ে আৰু এতিয়া ইমান নাই হবলা দেই মানে প্ৰায় খিনি মাছ বেচা গ'ল নহয়।
অ
এতিয়া সৰু সুৰা মানে। কেতিয়াবা ধৰি লওক ফিচাৰীলৈ গ'লে এই দুটা এটা পালে ধৰি লও দেউতাই লৈ আনে আৰু
উম ঘৰত খাব কাৰণে ধৰি লও ৰোৱা
উম এইবাৰ মাছ বিলাক মানে বহুত ডাঙৰ হৈছে।
ডাঙৰ হলে মাছ, বেচিব লাগে বেছি ঘৰত খাব নালাগে কিবা এটা তে পোৱা যায় ন।
নাই নাই মানে আমাৰ ডাঙৰ মাছখিনি বেছি দিওঁ আমি তোমাৰ খালেও- এই সৰু সৰু পুঠি মাছ যে- পুঠি, মাছ তৰা, মাছ এনেকুৱা মাছে আমি খাওঁ। আমি মানে ইমান বেছি ডাঙৰ মাছ নাওঁ খালেও কিন্তু মানে কণী খাব মন যায় ন মাছৰ কণী ভাল লাগে।
অ
নে কণী, খাওঁ আৰু- নাই তোমালোকৰ পাপাক ঘৰ পাপা নে খুৰা আছিলে বোলে এজনক মানে দেখিছো বোলো। বা এবাৰ বো ইহঁতে বোলো ইমান মাছ, বেচিছে বোলো
অঁ মানে পুখুৰীত মাছ লগাৰ কাৰণে মই তাৰ পৰাই মাছটো লৈ আহছিলো আজি। মানে পুখুৰীতে মাৰিব পাৰিলো হয়েই নামি থাকিব মন যোৱা নাই মানে আজ সেই কাৰণে তাৰ পৰা কিনিলৈ আহিলো চাৰে বাৰটা
উম এনে তোমালোকৰ খেতি ভালে হৈছে আৰু ন।
অ ভালে খেতি মানে এতিয়া কঠিয় পেলোৱা হৈছে যে। আৰু দুদিনমান লাগিব ৰুওতে
তোমালোকৰ মৰাপাতোও কৰা নেকি?
মৰাপাট, কৰোঁ সৰিয়হ, কৰোঁ।
উম এই সৰিয়হ কৰিলে এবাৰ দিবাচোন।
অ মানে ঘৰৰ লোকেল তেলটো খাই ভাল লাগে মানে।
উম ভাল লাগে আকৌ আমাৰ মানে সৰিয়হ নকৰে যে।
অঁ
অ আজিকালি কি জানা মানে খাতীৰ সৰিয়হটো কোনো নেবেচে চবেই ডুপ্লিকেট কৰি কৰি দিয়ে।
অ নহয় মানে আমি বেলেগৰ ওৰত নিৰ্ভৰ কৰি নাথাকো আৰু নিজে যিটো কৰে নিজে খাওঁ ইতে মানে আজিকালি চব বস্তু ডুপ্লিকেট হ'ল ন সেইকাৰণে বেছি- বেছিভাগ বস্তু মানে কি আৰু আলু, পিয়াজ, কেইটা যদি বেছি বজাৰ পৰা কিনা হয়। বাকীবিলাক বস্তু চব ঘৰতে পোৱা যায় মানে
হয় দিয়া আজিকালি চবেই তলৰ শাক পাচলি কিবা নহয় কিবা এটা ঘৰত উগায়ে হয় ঘৰত থাকেই। আমাৰো তোমাৰ জলকীয়া, নেমু, বেঙেনা-চেঙেনা চব থাকেই। আমাৰ তেনেকে ইমান কিনিবলগীয়াই নহয়। এতিয়া তোমাৰ ভেন্দি, ছিজনত ভেন্দি হ'ল তাৰপিছত লেচাৰী, হ'ল।
এনেকে গোটেইখিনি হয়য়ে।
আৰু কি কি হেৰি কৰিছে তোমালোকৰ?
আমাৰ কি কি বুলি কম ন এতিয়া আমাৰতো অকল ধানেই কৰে বেলেগকে নকৰে আমাৰ ধৰি ল তোমাৰ সেই তিনি চাৰিটা ফিচাৰী আছে।
অ
ফিচাৰী পুখুৰী এ সেয়াই আৰু আৰু তোমাৰ ধান খেতি কৰে আমাৰ আৰু ইমান বেলেগ নাই। শাক-পাচলি মানে ঘৰৰ সেয়াতে লগাই আৰু মাহঁতে তোমালোকৰ কি কি কৰে?
আমাৰ উ মানে প্ৰথমটো হ'ল ধান তাৰপিছত মৰাপাট তাৰ পিছত সৰিয়হ এইকেইটা পথাৰত কৰা বস্তু আৰু আমাৰ তাৰ পিছত এনেকোৱা বেঙেনা, জলকীয়া, কোমোৰা, লাও এনেকোৱা চব ঘৰত কৰে ন
উম
তাতে তোমালোকৰ গৰু আছে ন?
অ গৰু আছে।
খাটী গাখীৰো পাই থাকা
কি কৈছা?
খাটীক বোলো গাখীৰো পাই থাকা
অ গাখীৰতো ওলাই সদায়
তেনেকে ধৰিলে কিনিবলগীয়া আমাৰ নাইয়ে ন তোমালোকৰো আমাৰো হে তেনেকোৱাই মানে ইমান বেছি আমি কিনিবলগীয়া নহয়েই
অ
এই মাজতে বোলে গৰু বিলাক বোলে ঘৰৰ পৰা চুৰ হৈছে গম পাইছা
অ চুৰ হয় মাজে সময়ে আমাৰ গাঁৱতো হয় আমি মানে ৰাতি অলপ সজাগ হৈ থাকো যে সেইকাৰণে মানে
উম আমাৰ মানে ঘৰৰ এইপাৰৰ মানুহ ঘৰৰ
অ
এ তোমাৰ পৰহি ৰাতিৰ দিনা সিহঁতৰ গৰু মানে মাইকী গৰু এজনী আছিলে আৰু পোৱালি এটা আছিলে পোৱালীটো থাকিলে, গৰুজনী লৈ গ'ল। আমাৰ মানে এইকেদিন ঘৰত মানে একদম পুৰা মা দেউতাহঁতে একদম সজাগ হৈ আছে আৰু ক'ৰবাত লৈ যাব বুলি।
অ'
ঘৰৰ পৰাই লৈ গৈছে তাকো তোমাৰ সন্ধিয়া সময়ত।
অ'
সিহঁতৰ মানুহ বাৰাণ্ডাতে বহি থাকে তেনেকোৱা অৱস্থাতে নিলে।
অ' এই সেইবিলাক যে মানুহ এই গাঁওৰ ওচৰৰ মানুহো হাত থাকে গ'ম পাইছেনে।
উম, তাকে এতিয়া কি হ'ল এতিয়া মানে কোনো
এটা এদিনীয়া মানুহ আহি কিনে চুৰ কৰি লৈ যাব বাৰু।
মানুহ গৰাকী মানে কেনেকোৱা মানুহ জানা মানুহ গৰাকী মানে গিৰিয়েক নাই
অ'
মানে বৰমা গৰাকী আৰু বৰমা গৰাকীৰ ধৰ ল'ৰা এটা আছে সিটোলৈ তোমাৰ এবাৰ ছেভেন - এইট পাইছে হা। মানুহ গৰাকী একদম বহুত কান্দি আছে। তোমাৰ জাৰ্চি গৰু ন ডাঙৰ গৰু।
অ
গাখীৰ বেছিয়ে ধৰি লোৱা সিহঁতে জীৱন নিৰ্বাহ কৰি আছিলে। এতিয়া গৰুজনীও লৈ গ'ল উপাৰ্জনটো এতিয়া কমি যাব হয়।
অহ।
একদম বহুত দুখ কৰিছে মানে মানুহগৰাকীয়েও বেয়াও লাগিছে। ধৰি লোৱা আমি ধৰি লোৱা এতিয়া খেতি কৰি চলা মানুহ হয়।
অঁ।
আমাৰ পৰা এনেকে লৈ গ'লে যদি তোমাৰ ভাল নালাগে আৰু
আমাৰ পৰা আজিলৈ চুৰ কৰা নাই বাৰু গৰু -চৰু কোনো।
উম।
হোৱাও নাই বাৰু এনেকুৱা ৰাতি আমি মানে কি আমাৰ তাতে কুকুৰ চুকুৰ আছে ন বহুত মানে কি ঘপকে আহিব নোৱাৰে মানে। আৰু কোৱা?
অ আজি আজি তোমাৰ মই আজি মাংস বনালো।
কি মাংস?
তোমাৰ বইলাকে বইলাকে বনালো আৰু।
অঁ বনাই ভাল পোৱা নেকি তুমি?
অঁ ৰান্ধি ভাল লাগে আৰু।
অঁ অঁ।
তোমাৰ দৈ দি বনালো।
অঁ।
তাতে আকৌ তোমাৰ কালিৰ মানে গাখীৰ অলপ ফাটি গৈছিলে।
অঁ।
সেইখিনি তোমাৰ পনীৰ বনাম বুলি থৈ দিছো আৰু এতিয়া ধৰি লোৱা তোমাৰ মাংসই খাওঁ তাৰ পিছত সন্ধিয়া বা ৰা তি মানে ধৰি লোৱা পনিৰ খিনি বনাম আৰু এতিয়া মাৰি কৰি থৈ দিছো। পনীৰ বনাবৰ কাৰণে। এনে তুমি তুমি ধৰি লোৱা এতিয়া মাংস চাংস কিবা এনেকুৱা ঘৰুৱা কাম কৰা নে নকৰা?
কৰোঁ কৰোঁ মই মাংস বনাও আৰু মাঁ কেতিয়াবা অসুবিধা হলে অঁ।
অঁ। বনাব লাগে বুজিছা আজিকালি মানে নাজানা মানুহ নাথাকে আজিকালি চবে বনায় দিয়াচোন।
অ' বনাব জানে সকলোৱে আজিকালি।
উম, আজিকালি কোনো কাৰো ওপৰত মানে ভৰসা কৰি নাথাকে আৰু। এনে তুমি কেনেকুৱা ধৰণৰ মানে মাংস বনালে হয় তুমি কেনেকুৱা ষ্টাইলত বনোৱা? মানে দহি দি বনোৱা নে এনে ধৰি লও নৰ্মেল কে বনোৱা?
মই নৰ্মেল কে বনাই খাব পাৰো ইমান হেৰি কৰি বনাই নাথাক বাৰু।
উম এনে ধৰি লোৱা তুমি মানে উম জুলীয়াটো খাই ভাল পোৱা নে, নে অলপ গ্ৰেভিটো খাই ভাল পোৱা?
গ্ৰেভি গ্ৰেভি বনাম মই বনালে দালিটো থাকে যে এক্সট্ৰাকে।
অ। তুমি কাম এটা কৰিবাচোন কেতিয়াবা বনালে দহি দি বনাব চোন বহুত ধুনীয়া লাগে।
গাখীৰ দি আজিলৈ বনোৱা নাই বাৰু মই। বাৰু এবাৰ চাম ট্ৰাই মাৰিকিনে তুমি কৈছা যদি এবাৰ।
অঁহ এবাৰ চাবা তুমি বানাই বহুত ধনীয়া লাগে বহুত টেষ্টি হয়।
অঁহহ।
আৰু পনীৰৰ মোৰ তাত একদম বহুত ধুনীয়া ৰেচিপি এটা আছে। কেতিয়াবা মই তোমাক কৈ দিম বাৰু।
একে মানে বহুত টেষ্টি আৰু তুমি একদম খালে নহ খাই থাকিব মন যাব। মই বাৰ বনালো পনিৰ খিনি তোমাৰ তেনেকে। মই নিজে খায়ে আছো, খায়ে আছো, খায়ে আছো লাষ্টত অকমানহে আছে মানে ইমান ধুনীয়া হৈছে।
আহ।
ৰেচিপিটো তোমাৰ মই আমাৰ পেহী ঘৰত গৈছিলো আমাৰ পেহী মানে একদম বহুত ধুনীয়া ৰান্ধে, ক নতুন নতুন ষ্টাইলত মানে বনাই আৰু। তাৰপিছত পেহী পৰা শিকি আহিছিলো।
বহুত ধুনীয়াকে বনাই আৰু।
অ দিয়া নহলে হ'ব মই পাছত দেয়কে ফোন কৰিম তোমাক।
অ হ'ব দিয়া নহ'লে।